হেল্ল'। হেল্ল'।
অ হেল্ল'।
হেল্ল'।
অ হেল্ল', হেল্ল'।
শুনিছ?
শুনিছো, শুনিছ নে?
অ শুনিছো। শুনিছো দে।
উ ছে
ক
কি কৰিছে
নাই কৰা এ ভিনদেউ আহিছে ভাত দিছো
অহ
পিছত এই এই বাচন চাচন ধুলে তাছত মই এনেই শুই আছিলো ভিনদেউ আহঁতো উঠিছো ভাত কেইটামান দি দিছো খাবলৈ তাপিছত এতিয়া নামঘৰলৈ ভাওনা আছে ৰাতিলৈ
অহ খন
ভাওনা চাব যাব লাগিব
আমিও ভাত পানী খাই কাম কেইটামান কৰিলো ভাত খাই কাম কেইটা কৰিলো দৰ্জা এখন আনিছিলে চাফা কৰিলো চাফা কৰি পেলাই এতিয়া এ এনেকুৱা হেৰি প্লাই বা প্লাইবৰ্ডৰ
ক'ত লগাবলৈ কত লগাবলৈ
এই হেৰি পাকঘৰৰ দৰ্জা
অহ অহ
তাই আনিছে এপেনাৰি ৰভাৱো চাফা চিকুণ কৰি আছে লগাব লাগিব
ত তই হেৰি আহিবি নিকি
তাই নাযাম কিবা কাম আছে বোলে ৰিপৰ্ট বনাব লাগে চকলেটৰ
অহ
তাকে নাজাম
আহিব পাৰিলে হয়
অহ যাব পাৰি মই এনে কাম আছে।
ধুনু কলৈ গল?
ধুনু নাই ধুনু সেই তাৰ হেৰি খেলি আছে গৈ
মই ঘৰত ভাত খোৱা নাই আজিৰ দিনত আজি মই হেৰিয়ালৈ গ'লো আমাৰ ওচৰৰ এই মানুহ এঘৰৰ ঘৰ ওলোৱা পাতিছিল তা-পাছত তাৰলৈ গলো ভাত দালি ভাজি মাছ মাংস
দালি ভাজি মাছ মাংস গৰমত খাবলৈ মন নাযায় ন মাছ মাংসগাল
গৰমত খাবলৈ মন নাই যোৱা কিন্তু আকৌ নাযাওঁ বুলিয়ে ভাবি বিছো এইটো গৰমত বোলো কাপোৰ কানি পিন্ধি নাযাওঁ তাৰপিছত আমাৰ ইহঁতে কলে যে বৌহতে কলে বৌল যাওঁ ইমান গৰম নে চবৰে গৰম আছে তোৰহে গৰম নে তাৰছত মই বোলো যাওঁ দে আৰু মাতিছে মানুহঘৰে তাই আকৌ মাতি থৈ গৈছেহি গ'লো এইটো কাৰণত খাই বৈ আহিলোংগৈ সেইদিনাখন নাম গোৱালৈকো মই নাযাও নাযাও বুলি ভাবি ভাবি এ যেন তেন ওলাই গৈছো যাবলৈ মন যোৱা নাই ইমানডাল ৰ'দ দিছে যাবলৈ মন যোৱা নাই বাৰু এবাৰ নামঘৰত হেৰি খিছিৰি খোৱা নাই আমাৰ ভাত খুৱাইছে তাপিছত অ দালি কচু টেঙা দি বনাইছে ধুনীয়া লাগিছে খাই কচু কণী কচু বনাইছে দালিৰ লগত ভাজিও দিছে ভাজি ৰঙালাও চয়াবিন এনেকে মূলা চোলা দি আৰু পৰহি
আপোনালোকৰ তিন তাৰিখে হয় নামগৰা না?
অ তিন তাৰিখে হৈছে। ধুনীয়া খুৱাইছে এইবাৰ মানে হেৰি হৈছে চিম্পুলকৈ খুৱাইছে যে গৰমত টেঙা দালি খুৱাইছে কচু চচো দি ভাল লাগিছে, খিচিৰি খোৱা হেঁতেন মানুহ নহলে হয় ইমান। এডাল গৰমত খিচিৰি খাবলৈ মানুহ নাযায়। কিন্তু সিদিনাখন মাই থানৰ খিচিৰিখন ধুনীয়া হৈছে ন?
থিকে আছে, পিছৰ খিনি হেৰি কৰিছিলে পানী অকণ দি দিলে।
আগৰখিনি ধুনীয়া হল, মানুহ ধেৰ হৈ গল যে
অ।
ভাঁজিকনো ধুনীয়া হৈছিলে।
উম খিচ হেৰি ভাজিখনো ধুনীয়া হৈছে খিচিৰিখনো ধুনীয়া হৈছে বৰ ধুনীয়া হৈছে। মানে ই ঠিৰ হৈছে যে বস্তুটো, সেইকাৰণে ভাল লাগিছে খাই। পিছত পানী মিক্স কৰি দিলা আৰু। ন?
সেই হৈ গ'ল। আজিকালি কি কৰে শৰাই মানে শৰাই নিদিয়া মানুহৰো বাচন বৰ্তন ধেই লৈ যায়
অ। খিচিৰি বুলি কলে, মানে ঘৰত বনোৱা খিচিৰিটো আৰু মন্দিৰৰ বনোৱা খিচিৰিটো মানুহে বহুত আশা কৰে ন, সেইকাৰণে মানে চবেই নিবলৈ বিচাৰে। সিনাখন আমি হেৰিয়ালৈ যাওঁতেও এইএ কি বেছে
এতিয়া, এ সেইদিনাখন মানে কি, গৰমত ধৰ খালো আৰু। উ, ধৰ ভালকে নোৱাৰিলেও পিছত ধৰ নুখুজিলো। কিন্তু এতিয়া যে আকৌ খাবলৈ মন গৈ আছে খিচিৰিকণ।
সিদিনাখনৰ খিনি আকৌ পোৱাহেতেন খালো হয় তেনেকুৱা লাগিছে
আকৌ এদিন গৈ পেলাই খাই আহিম গৈ।
এবাৰ মই প্ৰথমতে যিকণ দিছে মই সেইকনেই খাইছো।
অকণো পকনো। এ হেৰিত আছে এইয়া এই বগা টেমাটো বাচন থোৱা স্তেনত
কিন্তু মন্দিৰটো আগতকৈ ধুনীয়া কৰি পেলালে ন?
ধুনীয়া কৰি পেলালে, ধুনীয়া কৰি দিলে, উম। উম।
সেইয়া আমাৰ ডেকা গাঁৱৰ ল'ৰা এটাই কৰিছে বোলে। হেল্ল'।
লৰা
অ। আমাৰ মিন্টুয়ে যত কাম কৰে মানে, এ ডেকা গাঁৱত যাৰ ঘৰত কাম কৰিছিলে সেই ল'ৰা বনাইছে সেয়া গোটেই ৰেলিং খিনি যে সি বনাইছে, সি ৱেল্ডিংৰ কাম কৰে যে কি ধুনীয়াকৈ বনাইছে সেয়া।
আমাৰ এবাৰ পৰা ইয়ালৈ আহিলে, এখন পাব গেট এখন দিছে নহয়। ৰাস্তাৰ কাষৰ গেট বনাইছে ন মস্ত ডাঙৰ তুৰাণ
উম।
হেল্ল'।
অ শুনি আছোঁ।
অ অ। এ আমাৰ বোলো ৰাস্তা কাষৰ গেট বনাই আছে। এবাৰ পাৰিলে
অ অ কিহৰ হেৰি কি হেৰি কৰি লৈছে নে ৱাল দি লৈছে নে কি?
নহয় নহয় এই নহয় আমাৰ নহয় আমাৰ সোণাৰীগাঁও সোণাৰীগাঁও ৰাস্তা।
কিয়? গেট দিছে মানে এনে এনেই যে হেৰি কৰি গেট দিয়া যে সেয়া দিছে মানে।
নহয় ডাঙৰ।
অ' অ'।
তোৰাণ বনাইছে তোৰাণ।
অ' গম পাইছো দে, গম পাইছো। ভালেহে উন্নত হৈছে।
হাতৰ‌ ইচপেলিং।
উম। হেৰি এ কি ধনু গৰম দিন কিমান দিন যাব?
পাঁচ তাৰিখ হৈছেহে তিনি তাৰিখেহে খুলিব।
অ অ অহা মাহৰ তিন তাৰিখলৈকে আছে।
মোক সুধিছে এইটো নাই কৰা কৰাম আৰু।
আমাৰ হেৰি ঘৰত কেইদিমান থকাকে পঠিয়াই দিবি তাইক।
উম এইৰ লগত
হেৰি কৰিম দে গৰম দিন গৰম দিনতে আমি এদিন ক'বাত ফুৰি আহিম গৈ মৃত্যুঞ্জয় যোৱা নাই নহয়।
অহ যাব পাৰি।
তালৈকে যাম এদিন তাত ফুৰি আহিমগৈ।
ব নহয় হ'লেও গৰম বুলি হেৰি নোযো যোৱাকৈ থাকিব থাকিলে নহ'ব কাৰণ গৰম বন্ধতটো চবে ঘূৰিবলৈ যায় ন! আমি ইয়াতে ঘূৰিবলৈ এদিন যাব লাগিব সেই মৃত্যুঞ্জয়লৈকে যাম। মৃত্যুঞ্জয়ত আমি যাম যাম বুলি যাম যাম বুলি ক'ত' মানুহ গৈ শেষ কৰিলে। আমিহে যাব পাৰা নাই। সেইকাৰণে ওলাম আমি চব গাড়ী এখন ঠিক কৰি পেলাই গুচি যাম চব। ন? চব খিনি যাই চব খিনি এখন টেম্প-টেম্পু খনত গ'লে আমি গোটেইখিনি আতি যাম। আমাৰ ঘৰৰ মানুহ আহা বছৰৰ পৰা গোটেইখিনি। নহয় নে?
টেম্পু খনত দছটা মানুহ ধৰেই।
অহ যাম বুলি কৈ আছিলে ন?
উম।
আকৌ এ ন নগাঁও বোলে হেৰি কোন নঁগাও কোনখিনিতে বোলে কিবা নতুনকৈ কিবা এটা হেৰিও বনাইছে।
বনাও এতিয়াটো
কি বুলি কৈছিলে নামটো, কি বনাইছিলে বুলি কৈছিলে? কিবা এটা কৈছিলে ৰ নাম তো কি বনাইছিলে? নাম আমাৰ -আমাৰ ইহঁত নিখিল আমাৰ ইহঁতেটো হেৰিয়াত চাই আহিলেগৈ কি নগাঁও সেই তাত কি যাযাবৰী নে কি সেয়া জাগাত গৈছিলে।
ৰাজি
জানো কি বুলি কৈছিলে পাহৰিলো নামটো, তাত গৈছিলে। কিবা হেৰি এটা আছে ঝৰ্ণা এটা আছে পানী আহি থাকে। ওপৰলৈ ওপৰলৈকে উঠি যায় একেবাৰে শিলৰ ওপৰে ওপৰে পৰা উঠি যায়। তাত গৈছিলে। গোটেমখা। তাৰ লগৰ গোটেইখিনি গৈ হেৰি চাই আহিলেগৈ সেয়া।
সি সি মন গলে, মন গলে লগৰ লগত গুচি যায়। হেৰি চাই কৰি আহি গে তাৰ কথা। তাৰ মানে মনৰ ওৰত কথা আৰু মন গ'লেই হ'ল আৰু।
হেল্লও।
গৰম বন্ধ বুলি ফুৱাটো নাই।
হা?
গৰম বন্ধ নোখোলা আগতে যাব লাগিব। নহলে আকৌ খুলিয়ে দিব নহয়।
অ সেইটোকেটো কৈছোটো মই। গৰম বন্ধ নুখোলা আগতে এদিন ঘূৰি আহিমগৈ। নহলে গৰম বন্ধ খুলিলে আৰু যাব নোৱাৰিম আৰু। গৰম, গৰম পৰি থাকক যিমান গৰম পৰে। গৰমৰ মাজতেই যাম।
আজি থাৰ্টি চিক্স ডিগ্ৰী মাৰিছে।
গৰমৰ মাজতে যাব লাগিব। গৰম, গৰম গৰম কৈ মানুহ নুঘুৰাৰাকৈ আছে? ক'ত মানুহ ঘূৰি ৰি আছে।
উম, মজা উম। এলাহ
না।
এ তাকে ঘামিব এ ঘামিলে কি হ'ব এদিনৰ কাৰণে দুই তিনঘন্টাৰ কাৰণে গা ধুব লাগিব
ভালুকপুঙৰ চাইডে মানুহ কিমান মানুহ গৈ থাকে আমি গৈয়ে পোৱা না, আমাৰ এইফালৰ মানুহে কিমান গৈ থাকে। কত মানুহ গৈ থাকে। আমি ভালুকপুঙৰ চাইডে গৈয়ে পোৱা নাই। দেখিয়ে পোৱা নাই কি আছে।
তোমাৰে ভাল আৰু। ইয়াৰে ভাল আৰু গৈয়ে থাকে, গৈয়ে থাকে। ইয়াৰে ভাল গৈয়ে থাকে। আকৌ যাব এতিয়া টেঙাৰত ঠাণ্ডা ঠাণ্ডা।
উ।
ভাত কি বনালে আজি? হেল্ল, ভাত কি বনালে?
ভাত হেৰি এয়া ভেন্দি ভাজিলে, বেঙেনা ফ্ৰাই কৰিলে। দালি বনালে, দালি তাই বনাইছিলে। মই নব মই বনোৱা, হা?
কি বনালে?
তাই বনাইছে, মই নাই বনোৱা। ছোৱালীয়ে বনাইছে। ভেন্দি ভাজিছে, ভেন্দ আলু কি বেঙেনা ফ্ৰাই কৰিলে, আকৌ আলু মোচা কৰিলে।
আহ।
কি বনালে?
অ।
মই নাই খোৱা যে। তাই তাই মোকচো তই মই নাই খোৱা মইচোন মই ব বনা তই বনা মই কাম এটা কৰি আছিলো। তাৰপিছত হেৰি তাই কৈছে মই বনাও। তাই বনালে আৰু। তাই ভাতো হেৰি খাবলৈ ধৰিছে তেনেকুৱাত মই খাবলৈ গৈছোহে ইয়াৰ পা ভাত পানী হোৱাৰ পিছত তাইক তাইক লগ ধইছিলো তাই নেগ'লে যে
যোগা কৰি লৈছে নো চাদৰ মেখেলা পিন্ধিবলৈ
আকৌ তাইক কালি ভাওনা চাবলৈ লগ ধৰিছো ভাওনা চাবলৈকো যাব নোৱাৰে টোপনি। ফাংচন আৰু ফাংচনত যিহে টোপনীয়া আছে নহয় দেখা হেতেন ক'লি হয়।
সেইকাৰণে আজি যাই নিকি আজি এপাক লৈ যাব লাগিব যদি যাই।
অ আ ভাও ভাঁওনাখনৰ নাম কি?
ভাঁওনা খনৰ নাম মই নাজানো দেই। মই ভাওনাখনৰ নাম অথনি এই যাৰ ঘৰত ঘৰ লোৱা খাবলৈ গৈছিলো সিয়া তাতো মানুহ এটাই সুধিছে হেৰি ভাওঁনা খনৰ নাম কি? মই কৈচো আমি ভাওনা চাবলৈহে গৈছো হা ভাওঁনা নাম নাজানো বোলো। ভাওঁনাৰ নাম জানিব নোৱাৰো যিহে দীঘল ভাওঁ নাম মোৰ অকণো মনত নাথাকে।